হেল্ল' শুনিছ নাই? শুনি আছো শুনি আছো। শুনি আছো, শুনি আছো। কি কৰিছ?
মই এনেই আছো।
ভাত খালি?
মই খোৱা নাই ভাত ব-বনাই ভাত মানে ৰুটি খাব আমাৰ।
অঁ অঁ ময়ো নাই খোৱা, এই বনাইহে আছে।
অ। আছা ক'ত ঘৰত নে?
ঘৰতে এ এনেই আছোঁ।
অ। আচ্ছা, কিবা চাই আছ নেকি?
হুম
কিবা কৰি আছিলি নেকি
কিবা মানে এই ইনেই হেৰি এটাকে চাই আছিলোঁ। তোৰ ৰিপৰ্ট এটা।
আচ্ছা। এই একজাম শেষ হ'ল ন?
একজাম খটম।
অ'।
তোৰ একজাম কেনেকোৱা গ'ল? কি কলি?
মোৰ একজাম ভালে গৈছে, মোৰ একজাম ভালে গৈছে, তোৰ ভাগৰ?
অ' অ' মোৰ ভালেই হৈছে এইবাৰ ভাল হৈছে দেই একজাম, মানে আগত এই ইমান হেৰি নহয়। এইবাৰ পঢ়ি মেলি ধুনীয়াকৈ একজাম দিছোঁ। একজামটো ভাল হৈছে।
সেইটোৱে
আৰু
অ সেইটোৱেই, কিয় লাগে?
অ। আমাৰ হেৰিয় বা এজনী আছে দেই
হুম হুম?
তাই এতিয়া তাই এতিয়া ষ্টেটাছ এটা দিছে ষ্টেটাচটো চাওঁতে দেখিছো ৰসগোল্লা সেই হোটেলৰ যে ৰসগোল্লা। ৰসগোল্লাত তোৰ থৈ দিয়া আছে ৰসগোল্লাত তোৰ পইতাচোৰা পৰি আছে তিনিটা।
উম।
সেইবোৰকেতো ডাইৰেক্ট হোটেলত মানুহে খাব গলে দি দিয়ে।
অ' তাকে। পইতাচোৰাৰ পৰা কি বেমাৰ হয় বাৰু?
বেমাৰটো ধেই হ'ব পাৰে। এতিয়া কি বেমাৰ হয় কেনেকে জানিম। এতিয়া অকণমান পানী খালেই দেখোন ডায়েৰিয়া, কলেৰিয়া, টাইফইড কিবাকিবি ধেই হৈ যায় দেখোন। এতিয়া পইতাচোৰাটো য'ত ত'ত ঘূৰি থাকে। এতিয়া কোনটোৰ পা কি বেমাৰ হয় কেনেকৈ গম পাবি।
উম। তাকে কি কবি। এই আজিকালি মানে কি হৈছে জান নাই, বস্তু বিলাক মানে তোৰ পেলাই নিদিয়া জহত এতিয়া বহুত বহুত দেখিছো। তোৰ এতিয়া কিছুমান জেগাত দেখিছো এনেকে মিঠাই পা মিঠাই পা তোৰ হেৰি কি কয় মাখি চাখি তেনেকে গুচাই পেলাই
তেনেকেই কাষ্টমাৰক দি দিয়া মানে, দেখিছো তেনেকোৱা বহুত। সেইবিলাক, সেইবিলাক সিহঁতে প্ৰফিটৰ কাৰণে কৰিছে। কিন্তু স্বাস্থ্য যে আমাৰ হানি হৈছে হয় নে নহয়।
সেইটোৱে এতিয়া সিহঁতে সেইখিনি পেলাই নিদিয়ে নহয়। এতিয়া এইখনত চাবি হাঁ তোক মই এতিয়া দেখাম কিমানটো সিহঁতৰ ধেই ইয়াত আছে এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, আঠটা, নটা, দহটা। এঘাৰ, বাৰ, তেৰ, চৈধ্য, পোন্ধৰ, কেইটা পোন্ধৰতা ৰসগোল্লা আছে তাত হয় নে? এতিয়া সেই পোন্ধৰটা ৰসগোল্লা সিহঁতে কি এনেই পেলাই দিব নেকি? ডাইৰেক্ট সিহঁতৰ ডেৰশ টকা লচ।
উম।
এতিয়া সেই ডেৰশ টকাটো সিহঁতে কেলে লচ কৰিব, পইটাচোৰা কেইটা পেলাই দিলে সিহঁতৰ খেল খটম।
সেয়ে সেইটোৱে মানে সিহঁতৰ ডেৰশ টকা লাভ হ'ব কিন্তু আমাৰ আকৌ ডেৰশ টকাত হাজাৰ টকা যাব নহয়।
হা, এতিয়া তাৰ পৰা যি তি বেমাৰ হ'ব পাৰে এতিয়া সেইটোতো কোনেও নেজানে।
নেযানেটো সিহঁতৰ ভিতৰত থকা যদি সেই লেলা হেৰিটো যদি, তাত যদি পৰি এনেও পৰিছেই কাৰণ মিঠাতটো ক'ৰপৰা নপৰিব।
হে,
প‌ইতাচোৰা পৰাও সেয়া যদি খাই দিয়া হয়, ত বেমাৰ নহয় কিয় বাৰু।
উম,।
এক্সুৱেলি ইয়াৰ যোনটো ফুড ডিপাৰ্টমেণ্ট সেইবিলাকে এক্সুৱেলি চাব লাগে। হোটেল বিলাকত সোমাই সোমাই বাধ্যতা সিহঁতি এই মেইনটেইন কৰিছে নাই হয় ন নহয়?
এতিয়া সেইটো চাব কেনেকেনো এতিয়াতো চবেই সেইটো চাব গ'লেতো হেৰি কৰিব নোৱাৰে ন। আৰু আজিকালি চব লিংক থাকেই।
উম।
এতিয়া হোটেল এখনত গ'লে তোৰ ডাইৰেক্ট সেইবোৰ ফোন চোন কৰি মেলি এক ধৰি ৰেডিয়ে হৈ থাকিব।
অকমান মনে, মনে থাকিব পাৰিবানে অ'। সেইটোৱে।
সেইটোৱে।
চব ফালৰ পৰাও সুবিধাও।
ত' বাহিৰলৈ ওলাই যায় আকৌ
সতে আছো এ ওচৰতে আহা যিমান কলেও নুশুনে নহয় সেয়া নিজৰকেইটাহে হ'ব তেইটো ফলত চিঞৰ দি কথা হয় এবাৰ দুবাৰ ক'লে নুশুনি এটাই বেয়াহে কোৱা পাছতো একেটাই কৰি আছে
এই থাকিবই আহিব পাতে তাৰপৰা হেৰিয় ফৰ্ম ফিল আপ কৰিলি নাই মাষ্টাৰছত।
নাই, নাই কেনেকে কৰিবি মোৰচোন আকৌতে আহ ছমাই ৰখিবা লাগিব মোকই
অ', ঠিকেইটো হেৰি আছে নহয়।
উম, মোৰটো থাকে কিহৰ
এই হেৰিয় এইখনৰ কি, কি পৰীক্ষা এছ, এছ চি নেকি?
অ', দিছিলে অ'।
পাছ কৰিলিনে নাই।
মাকটো কম ল্ছ কৰা আছে মাকটো কম
মানে হেৰি যদি ফিজিকেলত যদি নম্বৰটো বাঢ়ি যৰে তেতিয়া মানে পাই যাবি।
অ', এই মানে কি তেনেকুৱা হয় ধৰিব নোৱাৰা মাক যদি বেছি থাকে তেতিয়া লাভ আছে এনে লাভ নাই মানে তেনেকুৱা হয় মানে কথাটো।
এইবোৰ ৰিজাৰ্ভেশন থাকে নাথাকে
এইবিলাকৰ ৰিজাৰ্ভেশচন বুলি থাকে এতিয়া এতিয়া যে ফিফটি পাৰ্চেন্ট ৰিজাৰভেশচনত থাকিব। গ'ম পাইছা নাই ফিফটি পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যনত থাকি যাব।
তটো ৰিজাৰ্ভ হৈছে ন মানে কোনখিনিয়ে পায়?
এই যেনেকে এতিয়া এই অগ্নি অগ্নিবীৰ আৰ্মিতটো তিন বছৰ চাকৰিহে উম। তিনিছৰ পাছত মানে সিহঁতৰ কাৰণে এটা পোচ থাকি যায় সেইটো মানেৰিজাৰ্শন হিচাপে থাকে।
সিহঁত যিখিন বেষ্ট পাৰফৰ্মেঞ্চ দিয়ে সেইখিনিকে ৰাখে হবলা হয়নে
নহ বেষ্ট পাৰফৰ্মেঞ্চ মানে প্ৰথমে অগ্নি কোৱা পছ পেপ মিব পাৰে তেতিয়া যদি পাহাৰ তে যদি যাবি তাহ ওপঞ্চিও তোৰ অগ্নি বিষ সেইখিনি ফালৰ পৰা হেৰিটামান বাচছে মানে তোৰ এশতাত মানে হাজাৰত হৰিটামান বাচ পঞ্চাশটাামান বাচ হ'বলা পঞ্চাশ এশটামান উম।
সেইটোৱে সিহঁতে মানে বেষ্টটোৱে চাব এনেও পাৰফ মানে কোনে কেনেকৈ হেৰি কৰিছে।
উম সেইটো সেইকেইটা পাৰ্মমানেণ্ট চাকৰি কৰি দিয়ে মানে
অ'।
হয় তেনেকুৱা হয়।
অ।
মাহত কি কৰিছে? মাহতে কি কৰিছে?
মা, চিনেমা কি চিৰিয়েল চাই আছে নেকি, নে ভাত বনাবলৈ লৈছে জানোঁ! মই ভিতৰত আছোঁ মানে।
দেউতাৰ কাম কৰি আছো। বতৰ কালি কি কবি, কালি তোৰ তিনিতামান বজাত তিনটা দছ মানৰ পৰা বৰষুণ ঢালিছে মানে সাগৰ-সাগৰ গোটেই সাগৰ।
অঁ।
এতিয়া বাৰু নাই, কিন্তু উম,
খৰ মাৰিব চাগে, লাষ্টৰ ফালে দেই।
উম, খেতিৰ ওপৰত পকা কঠীয়া খিনি মাৰ ঘাট খাই যাব। জানো, কঠীয়া-কঠীয়া পাৰিব পৰা সময়ত সেয়া।
তহতৰ কঠিয়া পাৰিলে নাই!
পাৰিলে, কঠীয়া পৰা পাছদিনাখনে বৰষুণ।
অ, আমাৰ কালি
আমাৰ কালি সঁতে তিনিবাৰ কঠীয়া পাৰিছে।
কালি পাৰিছে নে।
কালিসতে তিনিবাৰ পাৰিছে টুটেল কঠীয়া।
কালি পাৰিছে, আজি বৰষুণ পাইছে। কালিওঁ পাৰিছে, কালি পাৰিছে যদি আজিওঁ বৰষুন পাইছে, এইখিনিও আজিটো হাইষ্ট পাইছে বৰষুণে।
হা, তথাপিও কালি অকণমান বতৰতো ভাল আছিলে ন।
অ, কালি ৰাতিপুৱাতে আগবেলাতো ভালতো, কাৰণ পাচবেলা তিন চাৰে তিনটা বিশ নে ত্ৰিশ মানৰ পৰাহে বৰষুন আহিছে। অ, আহিছে মানে বহুত ডাঙৰকে বৰষুন আহিছে।
উম। আৰু এতিয়া মানুহবোৰ খুব বেমাৰত আছে, চাবিচোন! কাৰণ ৰ'দ পাইছে, বৰষুণ পাইছে, ৰ'দ পাইছে, বৰষুণ পাইছে।
সেইটোৱে দে, বেমাৰ হ'বই এতিয়া। এতিয়া সিদিনাখন আমি ফুৰিবলে গৈছিলোঁ। ফুৰিবলে গৈ পেলাই টিটিলো, মোৰ বাৰু একো নহ'লে, এই
তহঁতৰ লগত কংকুও গৈছিলে!
অ, অ, সিওঁ গৈছিলে। অ। এতিয়া পানী লগা, মোৰ বাৰু একো নহ'লে বাৰু।
কালি, অ মই কালি খানা এটালৈ গৈছিলোঁ হা, তাত কৈ আছে মানুহে এজনে, সিহঁতৰ পৰিয়ালতো সাতটা-আঠটা মানৰ বেমাৰ।
উম।
সিহঁতৰ হেৰিয়ত দুবাগত এঘৰ আছে, সিহঁতৰ ছোৱালী এজনী দি থোৱা আছে তালৈ। সেইকেইটা, সিহঁতৰ পোৱালি এটা আছে অকমানি, সৰুটোতো বেমাৰ। ঘনীয়েক আৰু তাৰ বেমাৰ, সেইজনো উঠিবই নোৱাৰে হেনো।
বেলেগ এঘৰ গহপুৰত আছে সিহঁতৰ মাক জনী, সেইজনী বেমাৰ। সিহঁতৰ জি সিহঁতৰ ঘৰৰ জিয়েকজনী সেইজনীয়ে তোৰ একো খাবই নোৱাৰে, ডিঙি বিষ। মানে জ্বৰ হৈছে চাগে চবৰে, একদম অৱস্থা বেয়া মানে চবৰে।
আৰু ঘৰৰ এজনৰ হ'লে বাকী কেইজনো হৈ যায়।
অ'এইবোৰ ভাইৰেলহে।
এতিয়াতো এইটো মানে ভাইৰাছ টাইপ হে এইটো।
হাঁ আৰু এতিয়ানো ঘৰৰ মানুহকেইটাৰ পৰা আঁতৰি থাকিবি কেনেকে?
এই দেউতাত পানী লগাটোৱে চাবিচোন, এতিয়া তোৰ এনেকে ধৰি ল মাৰ লাগিলে পানী দেই
হাঁ।
হয়, মা তোৰ লাগি থাকোঁতে মা হয়তো দুদিন গুচি যাব তাৰ পাছত তোৰ পানী লাগি যাব।
সেইটোৱে।
মানে তেনেকুৱা এইটো বাগৰেই মানে।
একদম শান্তি নাইকিয়া বস্তু আৰু এইবিলাক, আৰু এতিয়া তই মেডিকেললৈ যাবিচোন, মেডি কেলত, যি গোন্ধ, ত' বেমাৰীক থ'বলৈ যাওঁতে তোৰ বেমাৰ নিজৰহে বেছি হ'ব।
এইটোৱে আৰু লেতেৰানো কোনে কৰিছে? আমাৰ বিলাক মানুহেইটো কৰিছে।
সেইটোৱে! এতিয়া মই সেইদিনা মেডিকেল কলেজ গৈছোঁ! অ', মেডিকেল, মেডিকেল কলেজ যি গোন্ধ আৰু মই গৈছোঁ সেইদিনা বৰষুণ মানে তাত যিসোপা ডোঙা পাতি, পাতি পানী আছে, পানী ওলাই যাবলৈ ৰাস্তা এটা সিহঁতে বনাই দিব পৰা নাই! বৰষুণটো বৰষুণৰ পানীতো ওলাই যাবলৈ ৰা স্তা, নাই! চিন্তা কৰি ছা? তাত এতিয়া কোনোবা এটা মানুহ বেমাৰ হ'ল, বমি হ'ল যেনিবা বাহিৰতে ৰৈ আছিলে বাহিৰতে বমি কৰোৱাৰ পিছত এতিয়া বেলেগ এটা আহিলে, সেই বমিখিনি পানীখিনি লাগি পেলাইতো সেইসোপা তাৰ আকৌ বেমাৰ হ'ব।
উম।
এতিয়া তই সেইটো জেনেৰেল মানুহক ব্লেইম কৰিবি নে, নে হেৰিয়ক কৰিবি বাৰু? যোনে বনাইছে সেই তাক, তাক কৰিবি।
এতিয়া যোনে বনাইছে তাক ব্লেম কৰি লাভ নাই, বৰ্তমান ব্লেম দিবলৈ হ'লে আমাৰ মানুহখিনি কাৰণ লেতেৰাটো মানুহখিনিয়ে কৰিছে, কাৰণ সিহঁতে বস্তু দিছেতো।
নহয়, নহয়! সেইটো হয়। কিন্তু তোৰ এতিয়া মানে ইমাৰ্জেঞ্চি তই গৈ আছিলি, ৰাস্তাতে মানে তোৰ বমি আহিয়ে গ'ল।
উম।
সেইবিলাক সুবিধাটো চবে কৰি দিব লাগিব ন! এতিয়া তই আৰু বমি কৰিবলৈ মুখ খনটো ধৰি ৰাখিব নোৱাৰ।
নহ'ব।
বু বুঢ়া মানুহ এটা হওঁক বা অকনমানি পোৱালি এটা হওঁক সেইটো এতিয়া কেনেকৈ কবি তয়?
সেইখিনিতো চেঞ্চ নাথাকে ন।
উম। সেই টো হয় বাৰু।
উম।